শুনিছা নাই! অঁ, অঁ কি কৰিছা!
এ তোমাৰ বিচনাতে অকণ পৰি আছো এনেকুৱা পেট বিষ হৈছে
অ'
এ কালি মানে কি হ'ল, লগৰ কেইটাৰ লগত এ নেই অকমান ওলাই গলোঁ
অ'
তাৰপিছত, তোমাৰ হোটেলত সোমাই ফাষ্ট ফুড, চাষ্ট ফুড এইবিলাক চাওমিন ম'মো খাই দিলো ঢেৰ এতিয়া মানে তোমাৰ গেছে ধৰিছে, নে কি হৈছে গমেই পোৱা নাই এনেকুৱা পেট বিষ
অ' তাকে, সেই এইবিলাক মানে ফাষ্ট ফুডবিলাক খালে বেয়া! এইবিলাক বে পেটৰ বেমাৰ হয়েই মানে
উম
মানে, এইবিলাক বহুত অসুবিধা! এইবিলাক নাখাবা ইমানকে গম পাইছা নাই ফাষ্টফুড বোৰ খাই থাকিলে বেয়া
বেয়া তাকে এতিয়া গম পাইছো বাৰু কথাটো
অ'
মানে অকল মোৱে হোৱা নাই নহয় আও লগত তিনিটা গৈছিলে সিহঁতেও খালে মানে তেনেকে
অ'
তাৰপা সিহঁতৰ প্ৰব্লেম দিছে, একদম তিনি চাৰিবাৰ কে লেট্ৰিন কৰিছে তাৰ পৰাা একদম গেছে ধৰিছে বুকু বিষ এই তেনেকুৱা প্ৰব্লেম দিছে
কেইবাটাও কেইবাটাও ফাষ্টফুড একেলগতে খাইছিলা চাগে ন
অ', মানে চাওমিন খালোঁ ম'ম' খালোঁ তেনেকৈ আকৌ লগত এনেো ঠাণ্ডা ঠাণ্ডাও খাই দিলোঁ
কিবা ফুড পইজনিং হৈ গ'ল চাগে
তাকে উম
আও ফাষ্টফুড টো ইনেও বেয়াই গম পাইছা নে নাই
তাকেহে
উম এ কোৱাচোন কি হ'ল বাৰু, আৰু
এ আচলতে কি হৈছে এই ফাষ্ট ফুড বিলাক মানুহে বেছি খাব লৈছে যে আৰু আচলতে মেইন কেচটো ফাষ্ট ফুডটো বনাওতে বহুত মচলা পাতি দিয়া থাকেতো এতিয়া, আমি যদি ঘৰৰ বস্তু এটা খাও আমি যদি ঘৰতে বনাই মেগী খাওঁ, ভাত খাওঁ তেতিয়া আমি ঘৰ ঘৰতে যিটো বনাই খাওঁ সেইটোত আমি মচলা পাতি ইমান নিদিওঁ কিন্তু এতিয়া মই কালি দেখিছো তাত ফাষ্টফুডতে এতিয়া চাওমিন বনাই দিছে চাওমিনৰ কালাৰটো ইমান ৰঙা হৈ হেৰি হৈছে
অ'
তাত মানে, তুমি দেখিলেইে গম পাবা, ইমান মছলা পাতি দিছে। কথা টো তেতিয়া উপলব্ধ নহলে এতিয়া খাই উঠাৰ পিছত যেতিয়া বেমাৰত পৰিছো। তেতিয়াহে মই কথাটো উপলব্ধি কৰিছো।
অ'।
এ, সেইটোৱে আও, কি হয় এই বেমাৰতটো অকল আমাৰকেইটাই হোৱা নাই নহয়। আজিকালি এতিয়া তুমি সৰু ল'ৰা-ছোৱালী বিলাক চাবাচোন সিহঁতেও পেট বিষ কিবা এইবিলাক বেমাৰ বিলাক অকল এইটো কাৰণেই হয়।
হয়, হয়।
সিহঁতি এতিয়া তুমি চাবা সৰু ল'ৰা-ছোৱালী বিলাকক তুমি কৰ'বালৈ ফুৱাবলৈ লৈ যাবা হন।
উম।
সিহতক তুমি কিবা এটা খাব নি বুলি যেতিয়া সুধিবা তেতিয়া সিহঁতে কিন্তু একদম প্ৰথমতে ক'ব চাওমিন খাম ম'ম' খাম বা ফাষ্ট ফুড হ'লেহে যায় কিন্তু সিহঁতক যদি তুমি হোটেল এখনত সোমাই যদি এনেকুৱা ভাত, চাত খুৱা। সিহতি নাখায় সেয়েহে ভাল বস্তু বোৰ নাখায় কিন্তু সিহঁতি একদম প্ৰথমতে সিহঁতি ক'ব ফাৰ্ষ চ'ত খাম গ'লে
ফাষ্ট ফুড খায় অ'।
উম, এই সেইবিলাকে প্ৰব্লেম আচলতে কি হৈছে এইবিলাক সিহঁতি নিজে নিশিকে আমাৰ ডাঙৰ বিলাকৰ পৰাই শিকে।
হয়, হয়, হয়।
চাবা সৰু ল'ৰা-ছোৱালী বিলাকে কি হয় ডাঙৰৰ পৰা কথাবোৰ অনুসৰণ কৰে।
হয়।
এতিয়া সিহঁতি তোমাৰ হোটেললৈ যাব আমি যদি হোটেললৈ যাওঁতে ফাষ্ট ফুড খাই দেখে সিহঁতৰো মন যাব এইটো বস্তুতটো কিমান হেৰি সিহঁতে খাই। আমিও খাই চাম বুলি তাৰপা যেতিয়া সিহঁতে এবাৰ খাব। সেইটোতো
অ'।
আৰু কি হ'ব সেই নেক্ টাইৰ পৰা সিহঁ অকল ফাষ্ট ফুডে খাবলৈ বিচাৰিব। আজিকালি এতিয়া তুমি ল'ৰা-ছোৱালী বিলাকৰ স্বাস্থ্যতটো চাবাচোন সিহঁতৰ একদম স্বাস্থবোৰ খীণাই, মিনাই তোমাৰ অৱস্থা নাইকিয়া হৈ যায়। সেই সিহতি অকল ফাষ্ট ফুড খাবলৈ বিচাৰে। চাৰে ঘৰৰ যিখিনি সুষম আহাৰ সেইবোৰ সিহঁতি খাবলৈ নিবিচাৰে। এই তেনেকুৱা ধৰণৰ প্ৰব্লেম বিলাক আচলতে এই ডাঙৰ পৰা সিহঁতি শিকে ন। এতিয়া তেনেকুৱা বহুত কথা আমি দেখিবলৈ পাওঁ এতিয়া। অকল সৰুৰ পৰা আমাৰ আমাৰ বয়সলৈকে নহয় আমাৰ যিখিনি ডাঙৰ লোক তেওঁলোকৰো এনেকুৱা প্ৰব্লেম হয়। কেতিয়াবা কাৰোবাখন এক ঘৰৰ মানুহে এনেও ফাষ্ট ফুড নাখায়। তেওঁলোকে ঘৰৰ বস্তুৱে খায় কিন্তু কেতিয়াবা যদি তুমি আনি পেলাই তেওঁলোকক খাবলৈ যা চাবাচোন তেওঁলোকৰ অসুবিধা হয়, গেছ হয়, তাৰ পিছত তোমাৰ দুই তিনিবাৰকে লেট্ৰিঙলৈ যাবলগীয়া হয়।
অ'।
এই তেনেকুৱা বহুত অসুবিধা হয় আৰু। এই আচলতে ফাষ্ট ফুডতটো কোনো ধৰণেই ভাল নহয়।
উম।
মানে ফাষ্টফুডৰ অ, ফাষ্ট ফুডৰ পৰা মানুহৰ অপকাৰহে হয় আৰু উপকাৰ একোৱেই নাই ফাষ্ট ফুডটো কাৰণ চাবা এতিয়া হোটেল এখনত বা ৰাস্তাৰ যিবিলাক ফুড এইবিলাক হেৰি থাকে ট্ৰাক থাকে যে ফুড থাকে সেইবিলাকত তুমি যাবাচোন খাবলে তাত কি হয় মানে সদায় ফ্ৰেচ মাল নাপায় কাৰণ আজি যদি সিহঁতি দুই কেজি চাওমিন বনাই দিলে। সেইখিনি যদি আজি চেল নগলে তেনেহলে সিহঁতি কি কৰে সেই চাওমিন খিনি পিছ দিনালৈ থৈ দিয়ে আকৌ সেই, পিছদিনা কি কৰিব পিছদিনা তাত আকৌ মছলা পাতি তেয়াও অকমান দি সিহঁতি গৰম কৰিব গৰম কৰি সেই পিছদিনা একে খিনি বস্তুকে খুৱাই দিয়ে স তেনেকুৱাই সিহতি কি হয়। সদায় ফ্ৰেচ মাল বনাবলৈ হ'লে সিহঁতৰতো ইমান ধৰা উপলব্ধ নাথাকে বস্তু। ত আৰু কি হয় আগদিনা দুই কেজি চামজ যদি। আধা কেজিহে বিকি যায় বাকী ডেৰ কেজিতো সিহঁতি পেলাই দিব নোৱাৰে পেলাই দিলে সিহঁতৰ লৰচৰ গুচি যাব সিহঁতে কি কৰে নিজৰ লাভৰ কাৰণে বেলেগক মানে বেয়া বস্তু খুৱাই বেলেগৰ অপকাৰ কৰে কিন্তু সেইটোতো কোনো পধে মানে ভাল কাম নহয়।
ভাল গান নহয় হয় হয়।
উম এতিয়া বেলেগৰ অপকাৰ কৰি যদি আমি নিজৰ লাভলৈ চাওঁ তেনেহলে আমাৰ জানো। কিবা লাভ হব একো লাভ নহয় এজন মানুহক বেমাৰত পেলাই নিজে টকা পইচা। আজিবলৈ চাওঁ সেইটোতো একদম বহুত ভুল কাম।
ভুল কাম ভুল কাম হয়। গতিকে এই আজিকালি মানে তোমাৰ কি গম পাইছা না চবতে আজিকালি একেই। মানে সকলোৱে কি কৰে তোমাৰ এ মানে চব দোকান বিলাক চাবাচোন। একদম তোমাৰ মানে বেয়া হোৱা বস্তুবিলাকো বিক্ৰী কৰিবলৈহে চাই।
ছ অ।
সেইটো একদম বহুত এটা আমাৰ সমাজৰত এটা বহুত বেয়া নিয়ম আৰু গম পাইছা নাই। মানুহে চোৱা নিজৰ কথাটো যেনেকে ভাবে। সেইয়া আনৰ কথাটো তেনেকৈ ভাবিব লাগে গম পাইছ নাই। অ' এতিয়া তোমাৰ চোৱা এতিয়া তোমাৰ নিজৰোতো ল'ৰা আছে। চলি আছে ন গতিকে সিহঁতক যেনেকে ইমান ভালকৈ ভাল বস্তু খুৱাই। তেনেকে আমাৰ তোমাৰ মানে সকলোকে সেই তেনেকে সেইটো দৃষ্টিয়ে চাব লাগে হয় নহয়। সকলোকে ভাল বস্তুও খুৱাব লাগে হয়ে নহয় গতিকে এতিয়া মানুহবিলাকে কি কয় নিজৰ তুমি কৈছা এতিয়া বস্তু কথাখিনি তোমাৰ এই মানে তোমাৰ বস্তুখিনি বিক্ৰী যাবৰ কাৰণে নষ্ট নহবৰ কাৰণে মানে বেয়া বস্তু হ'লেও সিহঁতক খুৱাই দিয়ে গম পাইছে নাই কাষ্টমাৰক গতিকে সেইটো এটা বহুত বেয়া কথা আৰু। সেইটো কাৰণে আমি ধৰি লোৱা আমি ভাল বস্তু খুৱাব লাগে হয়ে নহয়।
হয়।
আৰু চোৱা তোমাৰ এখন দোকানত যেতিয়া ভাল বস্তু খুৱাব তেনেহলে তাৰ গ্ৰাহক গাহক খিনি সদায় আহি থাকিব হয় নহয়। গতিকে ভাল বস্তুও খুৱাব লাগে আৰু কি হ'ব তোমাৰ যদি ভাল বস্তু অলপ খুৱায়েই তেনেহ'লে হয়তো ফাষ্টফুডৰ পৰা যিমানখিনি অপকাৰ হয় তাৰ অকণমান হ'লেও ৰোধ পাব গম পাইছ নে অ। এতিয়া তোমাৰ চোৱা ফাষ্টফুডটো এনেইতো নাখালেতো ভালেই যিমানেই নাখায় সিমানেই ভাল। এতিয়া ফাষ্ট ফুড খোৱাৰ ফলত কি হয় মানুহ কথা তোমাৰ মানে ফাষ্টফুডত তোমাৰ একো ভাল বস্তু একোৱেই নাপায়। গম পাইছানে অ' তোমাৰ এইবোৰ মানে তোমাৰ নিউট্ৰিচন সেইবিলাক একো নাপায়। সেইবিলাক জিৰ' বুলিয়ে ক'ব পাৰি আৰু তোমাৰ যিমান হ'ব চব অপকাৰে হ'ব তোমাৰ চাবাচোন। বট হজম হয় মানে বস্তুবিলাক হজম নহয় এতিয়া বট অ। বদ হজম হলে কি হয় এতিয়া তোমাৰ যেনেকে ধৰি লোৱা পেট বিষ হৈছিল সেইটো তোমাৰ হজম হোৱা নাই বস্তুতটো গম পাইছ নাই সেইটো কাৰণে তোমাৰ পেট বিষ হৈছে। অ' আকৌ তোমাৰ সেইবিলাক সেইবিলাক প্ৰব্লেম হৈ যায় তোমাৰ পেটৰটোো ইমান খিনি প্ৰব্লেম হয়েই গম পাইছা নে। গতিকে আমি সেইবিলাক ফাষ্টফুডটো একদম যিমান পাৰো সি সিমান কমকে খাবলৈ চেষ্টা কৰিব লাগে। গমাইছনোই। আমি যদি ফাষ্ট ফুডৰ ঠাইত যদি আমি ধৰি লোৱা কেইটামান ফল মূল খাওঁ হয়ে নহয়। আমি যদি ফাষ্ট ফুডৰ ঠাইত কেইটামান বাদাম খাওঁ হয়ে নহয়। সেইবিলাকে আমাক কিমান সহায় কৰিব! আমাৰ অ, আমি সদাই হেলথী হেলথী ফুড বিলাক খাব আমি কবালৈ গৈছো এনেই ফল মূল এটাকে কিনি খাই দিলো তেতিয়া সেইটো আমাৰ কি হ'ব আমাৰ শৰীৰে তোমাৰ সেইবিলাকৰ পৰা তোমাৰ ভাল বস্তু পাব আৰু আমাৰ শৰীৰৰও ক্ষতি নহয় মানে ওল্টাই আমাৰ লাভে হ'ব অ, কিন্তু তুমি ফাষ্টফুডটো খোৱাৰ লগে লগে কি হ'ব তুমি মুখত টেষ্টটো পাবা গম পাইছা নে নাই কিন্তু তোমাৰ টেষ্টত কে বেছি তোমাৰ মানে তোমাৰ অপকাৰ হ'ব। পেটৰ অপকাৰ হব। অঁ, স্বাস্থ্য অপকাৰ হ'ব গম পাইছা নাই তোমাৰ এতিয়া চাবাচোন মানুহবিলাকৰ একদম ফেটি লিভাৰ হয় আজিকালি মানুহবিলাকৰ গম পাইছানে নাই এইবিলাক মানে বহুত বেমাৰ হৈ যায় তোমাৰ এতিয়া চাবাচোন মানুহ বিলাকৰ তেজ চেজ বিলাক বেয়া হয় যে এতিয়া মানুহবিলাকৰ এতিয়া খুব সোনকালে তেজ বিলাক বেয়া হয়। ইয়াৰ প্ৰধান কাৰণতটো মই কি ভাবো গম পাইছানে নাই আজিকালি মানুহবিলাকে চাবাচোন মেগীটো খুব খায় মেগীটো অ, মেগীটোতো ফাষ্ট ফুডতে পৰে ন? মানুহ বিলাকে যে সেই মেগী বিলাক যে খায় অ, মেগী মেগী বিলাক কি হয় তোমাৰ বহুত বেয়া মানে তোমাৰ এটা ৰিচাৰ্জট গম পোৱা গৈছে যে মেগী টো খালে আমাৰ কি হয় আমাৰ যিটো শৰীৰ শৰীৰৰ মানে তেজ চেজ বিলাক আমাৰ সেইবিলাক বেয়া কৰি দিয়ে আৰু তেজটো সুহি লয় মেগীয়ে। গম পাইছ নাই সেইটো কাৰণে মেগী মেগীটো আমি একদম খাবই নালাগে। আৰু মেগী টো আচলতে কেইবাখন কাণ্ট্ৰিটো বেনো কৰি থৈছে গম পাইছানে?
বেন কৰি থৈছে হয়।
অ, কেইবাখন কাণ্ট্ৰিত তোমাৰ মেগীটো বেন কৰাৰ পিছতো কি হৈছে আমাৰ এই ভাৰত দেশখনত আচলতে সেইটো কেনেকে ইমান হেৰি আছে বাৰু কেনেকে চলি আছে মেগী বস্তুটো হয়, নহয় আমাৰ ভাৰততো মেগীটো বেন কৰিব লাগে এতিয়া তুমি চাবাচোন যিবিলাক অঁ, যিবিলাক বস্তু তোমাৰ আমাৰ বেলেগ দেশত বেন কৰি থৈছে সেইবিলাক বস্তু কিন্তু কোম্পানী বিলাক আমাৰ ইয়াত ভাৰতত তোমাৰ হেৰি কৰিছেহে প্ৰতিষ্ঠা কৰিছেহে নতুনকৈ। গতিকে এইবিলাক অ, এতিয়া আমাৰো ইয়াত ইমান দেশৰো কিছুমান ভুল আছে বাৰু দেই চৰকাৰো গতিকে সেইবিলাক ফাষ্ট ফুডবলাক আমি যিমান পাৰো নিজে কমাই খাবলৈ চেষ্টা কৰিব লাগে আৰু গম পাইছা আমি ফাষ্ট ফুডৰ ঠাইত আমি বেলেগ বেলেগ কিবা ভাল বস্তু খাব লাগে আৰু বুজি পাইছা উম, সেইখিনি সেইখিনিয়ি আৰু কথাখিনি তুমি মানে এতিয়া ফাষ্টফুডৰ বিষয়ে কি ক'বা আমি ফাষ্টফুডটো খোৱাটো উচিত নে নে আমি ফাষ্ট ফুডৰ ঠাইত যদি আমি কিবা বেলেগ বস্তু খাওঁ আমাৰ যদি আমি যদি তোমাৰ ভাল আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৱান তোমাৰ হেল্থি ফুড খাওঁ তেনেহ'লে সেইটো বেছিা লাভ হব নে ফাষ্টফুড?
হয় আচলতে এই আজিকালি কি হৈছে মোৰে এতিয়া ক্ষেত্ৰত চোৱা আমি ফুৰিবলৈ গলো তাৰ পিছত তোমাৰ মানে ফাষ্ট ফুড খিনি খালোঁ। তাৰ পৰিৱৰ্তে যদি আমি ফল মূল খালোহেঁতেন বা বেলেগ কিবা ধৰা আজিকালিত এইটো ৰাস্তা পদুলিয়ে ওলাই এইবিলাক বাদাম চেক বনায় ফ্ৰুট শেক বনাই এইবিলাক যদি আমি ফলৰ ৰস খালোহেতেন বা তেনেকুৱা ধৰণৰ বস্তু খালোঁ হেতেন তেতিয়া কিন্তু আমাৰ অপকাৰ নহয় আছলতে ফাৰ্ষ্ট ফুডটো খোৱাৰ কাৰণেহে আমাৰ অপকাৰ হৈছে আৰু ফাষ্ট ফুডৰ ক্ষেত্ৰত হে আমি বিভিন্ন বেমাৰ হোৱা দেখিবলৈ পাইছো এতিয়া তুমি কৈছাই যে আমাৰ ফেটি লিভাৰ হ'ব পাৰে আচলতে ফেটি লিভাৰটো এটা বহুত ডাঙৰ বেমাৰ। কাৰণ যেতিয়ালৈকে ফেটি লিভাৰ নহয় তেতিয়ালৈকে মানুহে একদম উদৰ পুৰাই খাব পাৰে একদম মন খোজ মতে খাব পাৰে কিন্তু যেতিয়া ফেটি লিভাৰ হ'ব মানুহে কিন্তু অকল বইল ভাত খাবলগীয়া হয় তেতিয়া চোৱা মানুহে যেতিয়ালৈকে বেমাৰটো নহয় তেতিয়ালৈকে একদম আনন্দ মনে থাকিব পাৰে কিন্তু যেতিয়া বেমাৰতটো হৈ যায় তেতিয়া কিন্তু মানুহৰ উপল হয় যে আমি এই বস্তু খিনি কেলে খাইছিলো এইখিনি যদি কমাই খালোহেতেন আমাৰ বেমাৰ জানি নহলহেতেন সেই তেনেকুৱা ধৰণৰ কথা মানুহে ভাবি চাব লাগে যে বস্তুতটো খোৱাৰ ফলত আমাৰ লাভ হব নে লোকচান হ'ব বা এই বস্তু বস্তুটো খোৱাটো ভাল নে বেয়া সেই ক্ষেত্ৰত মানুহে অকমান দৃষ্টিগোচৰ কৰিব লাগে কাৰণ ইমান এটা ডাঙৰ বেমাৰ ফেটিলিভাৰ নিচিনা বেমাৰ এটা যেতিয়া মানুহৰ সেই অকল ফাষ্ট ফুডৰ কাৰণে হয় বা অকলে তেলেতীয়া জাতীয় বস্তুবোৰ খোৱাৰ কাৰণে হয়।
হয় হয়
মানুহে কিমান ডাঙৰ অসুবিধাত পৰে কাৰণ যেতিয়া ফেটি লিভাৰ টো আচলতে কি হয় আমাৰ লিভাৰৰ ওপৰত তেলৰ এটা চামনি পৰি যায় আৰু সেই চামনিটো আঁতৰাবলৈ কিমান কষ্ট হয় সেইজন এজন ৰোগীয়েহে বুজি পায় কাৰণ আমাৰ লিভাৰটয়ে যদি বেয়া হৈ গুচি যায় কম বয়সতে তেনেহলে আমাৰ ধৰা বহুতো অসুবিধা হ'ব পাৰে কাৰণ লিভাৰটোৱে মানুহৰ মেইন আৰু কি হয় লগতে আমাৰ ডাইজেষ্টিভ চিষ্টেমটো বেয়া হৈ গুচি যায় দিনক দিনে এইবিলাক বস্তু খাই থাকিলে
হয় হয়।
সেইকাৰণে মানুহে এইবিলাক ক্ষেত্ৰত অকণমান দৃষ্টিগোচৰ কৰিব লাগে যে ফাষ্ট ফুডটো খালে আচলতে আমাৰ কেনেধৰণে লাভ হ'ব বা কেনেধৰণে লোকচান হ'ব কাৰণ ফাষ্ট ফুডৰ পৰা একো লাভৰ কথাই নাহে বিভিন্ন ধৰণৰ